হেল্ল, অঁ কি কৰিছ?
এনেই আছো বহি, তই কি কৰিছ?
এ আছো নহয় দে বিচনাখনতে পৰি, বাকী ভালনে?
উম উম ভালেই, তোৰ ভাল?
অ, ভাল ভাল। বাকী ঘৰত চবৰে ভাল।
উম, আছে আও।
অ বৰ্তমান ঘৰত আহিলি চাগে, হোষ্টেল পা?
উম, ঘৰত আহিলো।
আচ্চা বাকী তোৰ এনে অ, তইতো প্ৰথমবাৰৰ বাবে হোষ্টেলত গৈছনটো? ভাবিলো এনেই তোৰ লগত অলপ বহুত দিন কথা পাতা নাই। কথা পাতো যে তোৰ হোষ্টেলৰ জীৱনতো কেনেকুৱা চলি আছে বুলি।
অ। এ, কবলে যদি মই যাওঁ। হোষ্টেল জীৱনটো মানে একেবাৰে বেলেগ এটা অনুভৱ দিয়ে। প্ৰথমে অলপ দূৰ ভয় লাগিছিল, কাৰণ ঘৰ এৰি মই প্ৰথমবাৰ আছিলো দূৰত। বাহিৰত থাকিবলে আহিছিলো। সকলো বস্তু নতুন আছিল। ৰুম, মানুহ, নিয়ম খোৱা বোৱা, চব। প্ৰথম কেইদিনমান এনে কি আছিল কি ঘৰলে গুচি যাও, ঘৰলে গুচি যাওঁ। কিন্তু লাহে লাহে সকলোৱে সকলোৰে লগত তোৰ চিনাকি হৈ গলো, হৈ যোৱাৰ পিছত এনেকুৱা লাগিল কি পাৰিম আৰু থাকিবলে। ৰুম মানে, আমাৰ হোষ্টেলৰ ৰুম কেইটা চিংগল চিংগল আছে। মোৰ ৰুমৰ কাষৰ যি কিজনী আছে সেইকেইজনীও বহুত বেছি ভাল। সিহঁতৰ লগত কথা পাতি একেলগে আমি খাওঁ। আমি একেলগে থাকো গোটেইখিনি। যেতিয়া আমি টোপনি মাৰিব লাগে, সোৱাৰ টাইম হয়, তেতিয়া আমি আহি যাও নিজৰ নিজৰ ৰুমলে। তাপিছত এনেকে একেলগে কলেজ যলৈ গ'লো। সকলোৱে মানে সহজ হ'ব ধৰিলো। এইটো সেইটো লগত। কলেজত যাই নিজৰ নিজৰ ডিপাৰ্টমেন্টৰ নিজৰ নিজৰ যিখিনি ক্লাছ আছে। সেইখিনি কৰি উভতো আমি একেলগ এতিয়া মোৰ দিনটো, ক'ব গলে প্ৰায় একে ধৰণে আৰম্ভ হয়। ৰাতিপুৱা উঠি অলপ সমাই অলপ সময় লৈ কিনে তাৰপিছত সাজু হওঁ আৰু স্কুল যাবলৈ। কেতিয়াবা মই মোৰ লগৰ জনীক উঠাই দিওঁ, বা কেতিয়াবা তাই মোক উঠাই দিয়ে। কেতিয়াবা তোৰ মানে একেলগে ব্ৰেকফাষ্ট কৰিবলৈও যাও। আৰু এ ইমান এটা তেনেকে নকৰো কৰোৱে বাৰু ব্ৰেকফাষ্টটো। তাৰ পিছত কলেজৰ ক্লাছ শেষ হলে, আকৌ হোষ্টেললৈ উভতি আহো একেলগে। আৰু কেতিয়াবা বহুত বেছি ভাগৰ লাগে। কিন তেতিয়া আমি জিৰণি লৈ লওঁ আৰু। সন্ধিয়া তাৰ পিছত আমি একেলগে চাহ খাওঁ। কিন্তু মইতো চাহ নাখওঁয়েই জানই, কিন্তু সিহঁতে চাহ খায়। মই তো এনে সিহঁতৰ লগত আড্ডাই মাৰো। তাৰ পিছত অলপমান বহি কিনে কথা পাতো একেলগে, মাৰ্কেটলে ওলাই যাওঁ। তাৰ পিছত কোনোবাই গান লগাই কোনোবাই ৰিল চাই ৰুমতে আৰু। কোনোবাই পঢ়িবলে বহে। এনেদৰে মানে দিনটো পাৰ হৈ যায়। আৰু মোৰ আটাইতকৈ ভাল লগা কথা হৈছে যে, ইয়াত তোৰ সদায় কিবা নহয় কিবা এটা চলিয়ে থাক কে। কেতিয়াবা কাৰোবাৰ জন্মদিন। কেতিয়াবা নিশাত মানে বহু বেছি ৰাতিলৈকে কথা পতা। কেতিয়াবা একেলগে বহি মেগী বনোৱা, কেতিয়াবা একেলগে বহি চাহ বনোৱা। আৰু মানে সৰু সৰু এইবোৰ মুহূৰ্তই পিছত ডাঙৰ স্মৃতি হৈ থাকিব। পিছত মানে আমি যেতিয়া ডাঙৰ হম। মানে যেতিয়া তোৰ মানে আমি হোষ্টেলৰ পৰা ওলাম। তেতিয়া এনেকুৱা লাগিব আমি ইমান ধুনীয়া ধুনীয়া অভিজ্ঞতা কৰিছো হোষ্টেলত এনেকুৱা লাগিব। আৰু কবলৈ যদি যাওঁ মই সকলো সময় যে মজাই এনেকুৱাও নহয় কেতিয়াবা ঘৰলেও বহুত মনত পৰে। পৰিবয়ে দেচোন ঘৰত মা দেউতা আছে ভাইটি আছে ভন্টি আছে পৰিবই বিশেষ আৰু বেছিকৈ মোৰ মানে যেতিয়া কিবা উৎসৱ আহে তেতিয়া মোৰ বেছিকৈ মানে ঘৰলে মনত পৰে দূৰ্গা পূজা হওক বিহু হওক এনেকুৱা হলে। আৰু তেতিয়া মাহ হাতৰ ৰন্ধা বস্তুও খাই ভাল লাগে যিহেতুকে ত আৰু জানয় হোষ্টেলৰ বস্তু সিমান এটা ভাল নালাগে খাই কিনে সকলো কাৰণে মোৰ মনত পৰে। কিন্তু, ফোনত কথা পাতিও ভাল লাগে সিহঁতৰ লগত ফোনতে মই কথা পাতো। আৰু মই হোষ্টেলত থাকো বহু কথা শিকিছো নিজৰ কাম নিজে কেনেকে কৰে সময়ত সকলোৰে লগত কেনেকে কথা পাতে কেনেকে লগত মিলি চলিব লাগে মানুহৰ লগত তাৰপিছত আগতে মই এইবোৰ ইমান বুজা নাছিলো এনেকুৱা লাগিছিল কি এইবোৰ এনেই আৰু কিবা কিবি কিন্তু এতিয়া লাহে লাহে এইবোৰ কৰি কৰি অভ্যাস হৈ গৈছে। আৰু মেইন কথা কি মই আগতে কাপোৰ ধুব জনা নাছিলো ৰাতিপুৱা উঠি বিচনাখন পাৰিব জনা নাছিলো। কিন্তু হোষ্টেলত থাকি সেইখিনি মই জানা হৈ গৈছো আৰু এইখিনি যিখিনি কাম কৰিব লাগে মোৰ যিখিনি কাম সেইখিনি মই জানা হৈ গৈছো আৰু এতিয়া মোৰ যি অভ্যাসে হৈ গৈছে সদায় মই এইখিনি কৰো। ৰাতিপুৱা উঠি এখন ৰুটিনৰ নিচিনা হৈ গৈছে। আৰু এতিয়া মই তোক সুধিম হা মোৰতো তই শুনিলি বাকী তোৰ মানে ৰুমমেট অকল কেনেকুৱা তইতো হোষ্টেলতে থাকা আৰু মানে সকলোৰে লগত মিলি চলিব পাৰা নে তই?
অ কব গলে মোৰ ৰুমমেটসকল বহুতে যথেষ্ট ভাল দেই। বা কিন্তু অ, আৰম্ভণিতে আমি ইমান এটা কথা পাতা নাছিলো কাৰণ নতুন গৈছিলো ন নতুনতে কোনে ইমান কথা পাতিব আৰু মানে চিনাকী ও নাছিল। কলে ইটো ইটোৰ লগত অলপ লাজ লাজ কৰিছিলো ইটোৱে ইজনী সিজনী তাৰপিছত কিন্তু যেতিয়া যেতিয়া মানে দিনবোৰ বাগৰি বাগৰিলে বাগৰি গল। লগে লগে আমি বহুত মানে ভাল বন্ধু হৈ পৰিলো।
তাৰ পিছত আমি লাহে লাহে তেনেকেই মানে কথা বতৰা আমি আৰম্ভ কৰিলো। তাৰ পিছত আৰম্ভ কৰোটে কৰোটে তেনেকে আমি ভাল মানে ভাল বন্ধু হৈ গ'লো আৰু তাৰ পিছত আমি
সকলোৱে কথাই
হেল্ল' শুনি আছা ন তাৰপিছত অ তাৰ পিছত আমি সকলো কথাই শ্বেয়াৰ কৰিব ললো তাৰ পিছত লাহে লাহে তেনেকে মানে আমাৰ মানে মানে এ কাৰোবাৰ যদিও মন বেয়া লাগি থাকে তাৰপিছত আমি মানে মন বেয়া লাগি থাকিলে মানে বুজাবলে চেষ্টা কৰো বা কিবা মানে অসুবিধা হৈ থাকিলে কিবা মানে কিবা মানে সমস্যা থাকিলে আমি মানে থিয় হও যাত, মানে তেওঁলোকৰ লগত থিয় হও, মানে বন্ধু- বন্ধুজনৰ লগত থিয় হও যাতে মানে সকলো প্ৰব্লেমবোৰ, চল্ভ কৰিব পাৰো, সমস্যাবোৰ দূৰ কৰিব পাৰো আৰু- ক'ব গ'লে কিন্তু কেতিয়াবা আমাৰ মাজত সৰু সৰা কথাত মানে কেতিয়াবা, অলপ অভিমান কৰা কৰি হয় মানে, কাজিয়া হয় তেনেকে মানে যেনে সেইতো সেই সেইবোৰ মানে আমি ইমান এটা ধৰি নাথাকো ৰাতি মানে অলপ সময়ৰ পিছতে আকৌ আমি আহি পেলাই আকৌ মাতো যে ঐ এইটো দেচোন, ঐ সেইটো দেচোন, অ এনেকুৱা হ'ল তেনেকুৱা হ'ল। আকৌ মানে আমি কাজিয়া মানে কাজিয়াটো পাহৰিয়ে যাও যে কাজিয়া লাগিছিলো আমি। এনেকে পাহৰি- অ পাহৰি যাওঁ কথাবোৰ। তাৰ পিছত কব গলে মই ভাবো হোষ্টেলত থাকিলে মানে, সহনশীলতা বহুত বাঢ়ে। কাৰণ, আ ক'ব গ'লে সকলো মানুহৰ অভ্যাস একে নহয় ন। ত' সেইবাবে মানে একেলগে থাকিবলৈ হলে এজনে আনজনৰ- ক বুজিব লাগিব, তেতিয়াহে মানে হোষ্টেল এটাত থাকিব পাৰিবি। নহলে সেই হোষ্টেলটো থাকিব নোৱাৰিবি। ত' কব গ'লে সেইটোয়ে মানে, বাকী হেৰি উম উম কচোন তোৰ হোষ্টেলত খোৱা বোৱাৰ বিষয়ে অলপ।
এ খোৱা এই প্ৰশ্নটো কিন্তু মানে মোৰ প্ৰিয় দেই, সকলোৰে প্ৰিয় হয় নে নহয় মই নেজানো- কিন্তু মোৰ আটাইতকৈ প্ৰিয়। এ সঁচা কথা কবলৈ গলে কেতিয়াবা ভাল লাগে, কেতিয়াবা একেবাৰে ভাল নালাগে। আৰু কিছুমান দিন এনেকুৱা হয় খাবলে মন নাযায়। কিন্তু কিছুমান দিন ভাবো বাহিৰৰ যদি আমি সদায় খাই থাকো স্বাস্থ্যৰ কাৰণেতো আমাৰ বেয়া। মই ভাবো কি ইমান এটা বাহিৰৰ বস্তু খাই থাকিব নালাগে, বিশেষকৈ যেতিয়া মই ঘৰলৈ যাওঁ তেতিয়া মাৰ হাত- তৰ ৰান্ধা খাই কিনে, মই বুজি পাও যে ঘৰ আৰু হোষ্টেলৰ খাদ্যৰ মাজত কিমান বেছি পাৰ্থ- -ৰ্ক আছে তোৰ, কিন্তু যিহেতু কে সদায় বাহিৰৰ খাদ্য খাব নোৱাৰি সেয়েহে, সেই সেয়ে খাওঁ আৰু এনেকুৱা নহয় কি, আমাৰ ৰুমত একোৱে নাথাকে, আমাৰ ৰুমত বহু বস্তু থাকে তোৰ। মই যদি ক'বলৈ যাওঁ তোৰ বিস্কুট হওক বা বা মিক্সাৰ হওঁক, বা কিবা মানে গোটেইখিনি বস্তুয়ে থাকে। ক'ব গ'লে আৰু, যোনে মানে যি ভাল পায় আৰু, আৰু আমি চবে ভগাই মেলিয়ে খাওঁ বস্তুবোৰ। তেনেকে আৰু বেছি ভাল লাগে। আৰু এজনে আনজনক বুজাও কি এনেকে মানে ঘৰৰ খানা আমি কতো ইমান খাবলৈ পাম। তেনেকে, আৰু পেটটো তেনেকে ভৰিয়ে থাকে আৰু ৰাতি ভোক লাগিলে সেইবোৰ খাই লওঁ। আৰু এইবোৰেই মানে হোষ্টেলৰ জীৱনৰ এটা এটা অংশ। আৰু ৰন্ধা বোৰৰ কথা কলে এতিয়া জুই পানীৰ খেল কেতিয়াবা ভাল হয় কেতি- -য়াবা বেয়া হয়, কিন্তু মই যদি কবলৈ যাওঁ- বেয়াই হয় বুলি ক'ব পাৰি আৰু, ইমান এটা ভাল নহয়। আৰু মই যদি তোক কওঁ- এতিয়া চা কেতিয়াবা মানে কি হয়, মই খাওৱে হা মই মানে বেয়া হলেও মই খায়ে খাওৱেই। ইমান এটা মই না মানে মোৰ ইমান এটা বাছ নাই, কিন্তু মোৰ লগৰ কেইজনীয়ে খাবই নোৱাৰে। আৰু কেতিয়াবা যদি মই নেখাওঁ সিহঁতে কয় কি আজি চাগে বহুতেই বেছি বেয়াকে বনাইছে সেইকাৰণে মই খোৱা নাই। আৰু এইটো হয়ও যোনদিনা মানে বেয়াকে বনাই ইমানে বেছি বেয়াকে বনাই খাবই নোৱাৰি।
হোষ্টেলৰ খানা ঘৰৰ লগত তুলনা কৰিব একদমেই নোৱাৰি, কাৰণ কিয় ঘৰৰ লগ ঘৰৰ খানা তোৰ আমাৰ মায়ে বনাই, মাৰ হাতৰ সোৱাটো কোনেও বনাব নোৱাৰে। এতিয়া কিন্তু হোষ্টেলত তেনেকুৱা নহয়। পইচাটোতো লয় ঠিকেই কিন্তু বস্তুটো বনোৱাত বহুত বেয়া বনাই। আৰু কেতিয়াবা কিবা হয় যায়, ইমান ভাল বনাই দিয়ে! দালি পানী পানী হৈ নাথাকে একদম ঠিকেই হয়, চব বস্তু ঠিকেই হয় কিন্তু কেতিয়াবা এনে কোৱা বনাই মানে নিজৰে খং উঠি আহে আৰু। বাকী মই তোক সুধো দে ছোন মানে তহঁতৰ হোষ্টেলৰ আটাইতকৈ মানে মজাৰ ঘটনা কিবা ঘটিছিল নেকি?
মজাৰ ঘটনা আমি তেনেকুৱা মানে আমাৰ হৈয়ে থাকে ধৰ আমি ইটো সিটো ৰুমত গৈ পেলাই সেইটোৱে মানে দৰ্জা ঢুকে তেনেকে ভয় খুৱাও, তাৰপিছত এদিন আমাৰ হোষ্ট হোষ্টেলত মানে এনেকে থাকিব পাৰে আৰু কোনো কাৰোবাৰ দেৰি হলে তেনেকে থাকিব আহি আহিছিল থাকিবা আহোতে আমি সিহঁতক কি কৰিলো মানে ক এটা মানে সিহঁত দুজনী নে তিনজনী আছিল তাৰপিছত আমি আমি কিজনী লগৰ কেইজনীয়ে মিলি পেলাই আমি সিহঁতক ভয় খুৱাইছো যে এ মানে দৰ্জাখন ধক ধকাইছে, হেঁতে গম পাইছে আমি বুলি কিন্তু হ'লেও সিহঁতে ভয়াই খাইছে আমাৰ মানে এন কা হাঁহি উঠিছিল নহয় মানে সেইটো কথা ভাবিলে আমি এতিয়াও বহুত হাঁহি থাকো জান মানে আমি বহুতে এনেকুৱা উৎপাত কৰি থাকো হোষ্টেলত এনেকুৱা মানে ইট মানে ধেমালি ধেমালিবোৰো কৰি থাকো তেনেকে হয় ক'ব গ'লে মানে তেনেক এই সময়বোৰ গুচি যায়, তহঁতে তোৰো হৈছিল তোৰ হৈছিল নে নাই?
উম হৈছিল বহুত বেছি বহুতেই মানে এনেকা এনেকুৱা মজাৰ ঘটনা হৈছিল। এইবোৰ কৰিছো আৰু কিছুমান মানে যদি ক'বলৈ যাওঁ তোৰ মানে এনেকুৱা কিছুমান ঘটনা ঘটিছিল কি আমি ৰাতি কেতিয়াবা গল্প পঢ়ি থাকো বহি বহি আৰু কেতিয়াবা কিছুমানে শুই যায়। সিহঁতৰ আমি ফটো লওঁ ফটো লৈ কিনে মই বহুত মই বহুত ভাল পাওঁ। মোৰ কেইজনীমান এনেকুৱা বান্ধৱী আছে যাৰ মই বেয়া বেয়া ফটো তোলো, মানে বেয়া মানে কি সিহঁতে মুখন কিবা কৰি দিলে সেইটোৱে ফটো তোলো, সেইটোৱে মই সামাজিক মাধ্যমত দি দিও, সিহঁত তে বহুত বেছি বেয়া পায়। কিন্তু মোৰ দি ভাল লাগে আৰু সেইবোৰে স্মৃতি হয় কেতিয়াবা ৰৈ যাব।
আচ্ছা বাৰু অহ বাৰু শুনচোন মোৰ মানে মায়ে মাতিছে মই পিছত ফোন কৰি আছো ৰচোন।
অঁ ঠিক আছে।